কি কৰি আছ?
এই ৰ'বা আজি মই কাম এটা উলিয়াই লৈছো ৰ'বা, কাম এটা উলিয়াই লৈছো আজি।
কি কাম।
তাৰ মানে মুৰ্গী পোৱালি পঞ্চাশটা আনিছিলো।
হয়।
লোকেল মুৰ্গী, পিছফালে অকমান জেগা আছ কিমাননো, কাম বনত তেনেকে ইমান নাই। ঘৰুৱা কামহে হয়। তাৰ মাজতে মানে চৰাই পোৱালি পঞ্চাশটা আনিলো আজি হ'লেই দচ দিন মান। তাৰ পিছত সেইকিটাক মানে কিনা দানা চানা খুৱাও, চাউল তাউলো দিওঁ। আজি মানে মই হে ৰুমটো আজি চাফা কৰোঁ।মানে এসপ্তাহ দছ দিন মূয়ে মূয়ে কই থাকোঁ। আজি অক ৰেহাই পাইছোঁ বোলো ৰুমটো চাফা কওঁ ৰবা। মুৰ্গী পোৱালি কেইটা হা? হেল্ল' অ', ডাঙৰ হৈছে হৈছে ডাঙৰ তাৰে হেৰি হলেই তোমাৰ তিনটামান মৰিলে বুইছানে। তিন, মৰিল বাও পঞ্চাছ তোমাৰ কমেও আঠটামান চৱা মইয়ে দিয়া। আঠ দছটামান। এতিয়া তিনটামান মইছে। টো আমি হেইৱ পা আনিছোঁ। তোমাৰ মৰিগাঁও পা আনিছোঁ।
অ' দিয়া ভালে হৈছে পা-পঢ়ি থাকা ন কিনো
অ'। হেৰি হয় এইটো, অ', অ' এই থাকাতকে ভালো লাগে সিহঁতক কণী চণী কেইটাও পাৰি থাক গে ন তাকে মানে ভাবিছোঁ ৰ'বা চৰাইগিটা অ' ফাছ পুহিছো এনে ধৰা আগতে, নহয়, নহয় এতিয়া নতুন কেইবাৰ আনিছোহে এনে আগতে ঘৰত দুই তিনটা কুকুৰা আছিল বাৰু। এতিয়াাবাও পুৰা কিটা বাহিৰেও এতিয়া এইকিটা মানে, মানে এই কই নিদো আৰু। মানে ধুনীয়াকে ভিতৰতে ৰাখিম সিহঁতক। হেইকে ৰাখিম, আবদল কৰিম আও। অহাপা আছে। আমাৰ হেই দিছো এ তাঁৰৰ ফেন্সিং এটা পাই যে। ফেঞ্চিং দি দিছোঁ, ওপৰত টিং দিছোঁ। তা তলত আকৌ কাৰ্টন দি আমি আক কৈ এনেকে হেৰি দিয়া দি দিছোঁ তোমাৰ আমি গৰমত যেনেকে চিলিঙি দি সিহঁতকো তেনেকে চিলিঙি দি দিছো ন। মানে কোনো ধৰণৰ হেই সোমাব নোৱাৰে বাৰু।
হয় উ, উ মানে কি বুলি কয় আমাৰ এইপিনে হাপা আছে মানে। কি বুলি কয় আমাৰ ওচৰতে মানে অ' জংঘল আছে যে, আমাৰ ঘৰতে চৰাই পুহিছে ন দুজনী তিনিজনী আছে মানে কি বুলি কয় হাপাৰবিলাকে লৈ লৈ যায় মানে।
লৈ যায় আমাৰো দেই আমাৰ গোৱালৰ পৰা হাঁহ ডাঙৰ ডাঙৰ খান লৈ লৈ যায়, তাছত আকৌ ইপিনে অত অনিষ্ট কৰে বাও হাপাও ৰাতি আহি পেলাই।
অ' আমাৰ তেনেকে আছে বহুত।
অ' মোৰতো এবাৰ লোকেল চৰাই তোমাৰ ওপৰ দুই তিনিটা তেনেকয়ে নাইকিয়া হৈছে গম পাইছা নে?
অ' ভালকে অলপ মানে বান্ধি কৈ থৈ দিবা। অ', অ'-অ'।
ওপৰ দি সোমাই সিহঁত, ওপৰ পা জঁপিয়াবও পাৰে বুইছা। জপিয়াই মানে তেনেকে লৈ গৈছে হাঁহটো কেইবাজনীও নিছে। তাছত পিছদিনা বিচাৰি গ'লে তোমাৰ বাঁহ বাৰীত কিন্তু হাঁহো পাওঁ। মোৱা মাই থৈ যায়, সিহঁতে নাখাই গম পাইছ ছানে। নাখায় ডিঙিতে ধই লৈ যাই মাই পেলাই বাঁহ বাইত পেলাই থৈ গুচি যায়।
নাখায় নহয় সিহঁতে ক'নো খাব পাৰে সিহঁতে।
তাছত এতিয়া হেৰি হ'ল উম এতিয়া হাঁহ নাই যেনিবা। এতিয়া হেকাণে এই মুৰ্গীগিটা আনিছোঁ বুলো এইকিটাক অকণ চাওঁ ৰ'বা প্ৰথম। তাকে হেই দানা দি পেলাই ৰুমটো অকন চাফা কৰি আছোঁ। গৈ পেলাই সিহঁতক এই হেৰি দিওঁ, মই আকৌ চাউল দিছো। আৰু এটা দানা কিনিব পাই যে মুৰ্গিৰ কাৰণে সেইটো আনিছো আনি। পেলাই সিহঁতক দিছো, দি পেলা তাতে অকমান আছিলো আৰু তই ফোনটো অহাৰ কাৰণে আক তহি আহিছো নহ'লে, তুমি চৰাই মাতত কথা পাতিবই নোৱাৰিলোহেঁতেন এতিয়া । নাই পঞ্চাশটা, এতিয়া তাৰে তিনটা মৰিল। কি
অ', -অ', - অ'।
তাত আমি ৰাতিপুৱা খালো, আজি ছোৱালীৰ পৰীক্ষা যে তাইক পৰীক্ষাত ঘলত থলোগে, থৈ আহি পেলাইহে কাম। লাগিছিলো মই আনিবলৈ যাম বোল দুটা বজাতহে, দুটা পোন্ধৰ এনেকুৱাত ছুটি দিয়ে।
অ', -অ'।
এয়া এতিয়া মানে এইকণ সময় কাম নাই ন' সেইকাৰণে বোলো সেইটোতে আজি ব্যস্ত থাকো। আচলতে ঘৰটোৰ কাষত অলপ বন-চনো হৈছে।
হয়-হয়, এতিয়াতো বহুত জংঘলে হৈ যায়।
এতিয়া বাৰিষা জংঘল আৰু তুমি আৰু ভালকে ৰাখা। উম, মানে জংঘল, লতা-চতা এই জোকটো ভয়, ভয় কৰা নে নকৰা।
কৰো ভয় কৰো।
পথাৰত কেতিয়াবা গ'লে, জোক-চোক চাই থাকা নে নাথাকা ৰুই থাকিলে।
এবাৰতো খাইছে তেনেকে কি বুলি কয় ভৰিতে খাইছিলে এবাৰ। অ' বৰ ভয় লাগে দে মোৰযো পথাৰত পথাৰো থাকে নহয়, অহ বহুত ভয় লাগে মোৰ দেই।
তেতিয়াই ভয় লাগে হয়নে, ভয় লাগে দেই। মই যে পথাৰত কেতিয়াবা যাও দ' মাটিতো নাযাওয়ে, এই অকন গ'লে হেৰি ভাল চাফা জেগাত ৰু অকল ৰু মই মানুহ কেইজনীক একেবাৰে কৈ থাকো দেই, মোৰ লাগিলে তহঁতে চিঞৰিলে আ আহিবি ওচৰলে মোৰ ভয় লাগে বহুত। বহুত ভালে উম' কিয় জানো বস্তুতে ইমান এ ধৰ জোকটো ভৰিত লাগি ইমান পতককে একো কৰিবও নোৱাৰে হয়, আমি দেখাৰ লগতে ভৰিত লাগিছে। কিবা এটা আঁতৰাই দিম একো নাই কিন্তু মানে ভয় লাগে বস্তুটো। ভয় লাগে, দেখিলে ভয় লাগে প্ৰতিটো বস্তুৰে টা হেৰি আছে ন জোকটো দেখিলে ভয় লাগে। কেঁচু এইবিলাক ধৰা, কুম জিলকুৱা এইবিলাক দেখিলে ঘিণ লাগে।
হয়- হয়।
যিটো বস্তু যিটো আৰু তাকেই এতিয়া ভাত আমি। খালো ভাত আমি সেই কৰিলো আজি দালিতে, জিকা, ভাত কেৰেলা, আলু দিলো। তাৰপাছতে কণী, আমলেট বনালো তাৰপিছতে আমৰ আচাৰ আছিলে, সেই তেনেকে ৰাতিপুৱা খানাটো খাই দিলো আৰু তিছত আজি দিনৰ ভাতকেইটা মই দুপৰিয়ালিকে একেবে বনাই থৈছো। চালি মানে অ' দুপৰীয়া দালিও হ'ব ভাতো হ'ব, সি ভাজি অকন বনাম আৰু চলাই দিম আৰু তেনেকে।
আপোনাৰ ছোৱালী ছাগে আকৌ স্কুলৰ পৰা আনিব যাব।
চাই সেই দুটা বজাত যাম, দুটা পোনত ছুটি দিব।
হয়-হয় মই মানে কি বুলি কয়, এইটো আলু ভাজি আৰু ভাত খাই পিনে আহিছো, কাটিঙলৈ আহিছো।
অ' তোমালোকৰ ঘৰত কোন-কোন আছে।
আমাৰ ঘৰত মই আৰু মা, পাপা ভাইটি আৰু ভণ্টি আছে।
মই ভণ্টিও আছে, অ' ভাইটি কিহত পঢ়ি আছে।
ভাইটি। ভাইটি এবাৰ হে ক্লাছ এইটৰ পাইছে তাইো তাৰো এক্সাম হৈছে অ আজিৰ পৰা হৈ আছে ভণ্টি দাই কি বুলি কয় এতিয়া হায়াৰ ছেকেণ্ডৰী পাছ কৰিলে কৰাৰ পিছত মানে কি বুলি কয় খেলি থাকে যে এটা প্ৰব্লেম হয় মানে পঢ়াটো মানে অকণমানো হে কৰিবলৈ ফুটবল খেলে তাই অ', মানে ডিগ্ৰীটো এডমিশন ডিগ্ৰী এডমিচন লৈছিলে কি বুলি কয় এক্সাম দিব নাপালে নাপালে যে ভাবিলে মানে কি আকৌ, আকৌ মানে কেনেকে আছাম খেলিব গৈছিলে মানে খেলিব যাওঁতে মানে কি বুলি কয় এক্সাম দিব নাপালে বেগ লাগি গ'ল
বেক লাগিলে অঔ।
পঢ়িব মোনব নাছিলে মই মাহঁতে জোক কৰি থাকাতহে মানে পঢ়ো পঢ় কৰি আছিলে
অ
এতিয়াকৌ বেগ লাগি গ'ল তাইটো ভালে হ'ল মানে অহ দে নপঢ়ে তেতিয়া গুৱাহাটীত আছেগৈ মানে তাতে কিবা খেলৰ কাৰণে তাতে আছে
অ', তাতে অ', অ ঠিকে আছে একো নাই অকন ব্যস্ত থাকিব।
অ', আৰু তথাপিও মানে পঢ়াটো কোন বেছি জৰুৰী ন খেলি দিলেওতো নহ'ব পঢ়াটো অ কৰা হয় কথা নাছিলে মাহঁতে যোৰ কৰিছিলে পঢ়িবলৈ কবিতা নাই শিকোৱা নাই। ময়ো শিকা নাই ময় তাকে ভাবিছো এইটো হেৰিতটো কাৰ্তিক দু সম্পূৰ্ণ হলে মানে কি বুলি কয় কম্পিউটাৰো শিকিম বুলি ভাবি আছা অ মানে এইটো কি বুলি কয় প্ৰাইভেট কিবা এটা কৰিব গ'লে মানে দোকানৰখনতে সোমাব গ'লো তাতে কম্পিউটাৰ বিচাৰে মানে মই বহুত পাইছো এতি মই এতিয়া নকৰৰা কাৰণে বহুত দিগদাৰ হয়
সেইটোৱে সেইকাৰণে মানে এইবিলাক কৰি থব লাগে আৰু পঢ়া সময়তে হয় পৰাপক্ষত তোমাৰ হায়াৰ ছেকেণ্ডৰীটো পাছ কৰিয়ে কৰিব লাগে হয়নে উম ছেকেণ্ডৰীটো দিয়ে
উম।
একো নাই এইটো অকন টাইম পালে মাজে মাজে হে কৰিবা কৰ্চটো কৰিবা থবা
তেতিয়া এইটো কাটিংটো সম্পূৰ্ণ হলে কৰিম বুলি ভাবিছো কি হয় আৰু
উ উম উম
মানে এতিয়া কি বোলো মোৰ লগৰ কেইজনী মানে ক মানে কিবা হেৰি দোকান এখনক সোমোৱাৰ কথা কৈ আছে মানে এতিয়া কম্পিউটাৰটো কম্পিউটাৰ মানে কম্পিউটাৰ ডিপ্ল'মা লাগে মানে কম্পিউটাৰ চাৰ্টিফিকখন লাগে এতিয়া মানে ছমাহ হওঁ বা এবছৰ কৌছে হওঁ এক বছৰ লাগে মানে তাকে এতিয়া যাব পৰা নাই তাকে ভাবি আছো কাটিংটো নিশিকা হৈছেগে এইটো কম্পিউটাৰটো শি
হৈ গল হৈয় গ'ল হয় স ইমান দিনে হয়নে আৰু তোমাৰ ডিপ্ল'মা কি হৈছে তোমাৰ ছমাহ নহলেও পাঁচ মাহতে তোমাক দিয়ে দিব দিয়ে দিব তুমি লাগিলে ছমাহৰ একজাম টো দি দিবা কিন্তু তোমাক কৈ দিলে বোলে মে এপ্লাই কৰিব লাগে মোক দি আগতীয়াকে তোমাক দি দিব তুমি একজাম দি থাকিবা ধৰা একো নাই কৰি দিবা এইটো লাগেই
ভাবিছোঁ এইবাৰ কৰিম বুলিয় কমপ্লেট
অ অ ভাইটি আজি কি পৰীক্ষা আছে
ভাইতিয়া যে হেৰি আছে আছামিচ আছে
উম অহ ভাত খাই গৈছে আৰু
ভাত খাই মই বনা মানে মই বনাই দিলো আলু ভাজি এইটো ময়ো খাই আহিলো তাইকো তাক কুটি পঠালোঁ মানে কাখীও খাই গ'লে আৰু মই এতিয়া মানে কি চাৰে বাৰটামানত ঘৰ পামহি আৰু।
অ- অ দিয় মানে এনেই থকা নহয়ে। দিনটো ব্যস্ততে থাকা আৰু। হক দিয়া উ, তাকেই। ৰাতি পেলাই এনেই অকন ওলাই কৰি যোৱা নে নোযোৱা।
ৰাতি বিলাক ফিল্ডলৈ আহো।
অ, ফিল্ডলৈ যোৱা সেইটোয়ে ওলাই যোৱা হ'ল আৰু হয়। উ, ভাইটিও যায় ন? কেতিয়াবা লগত।
ভাইটি সিয়ে নাযায় বম লাজুক এইটো।
অ, লাজুকা।
অ, তেনেকুৱা ঘৰৰ পৰা নাযায় ক'তো ওলাই নাযায়ে।
উ, তুমি খোজকাঢ়ি গৈছা নে গাড়ীত গৈছা? খোজকাাঢ়ি গৈছা নে গাড়ীত গৈছা? হেৰিলৈ
খোজকাঢ়ি আহিছো। মানে কি বো বেছি দূৰ নহয় ন অলপ।
অ, আজি বাৰু ৰ'দতটো অকমান কম ন?
মানে ৰ'দ মানে বৰষুণ দিয়েছিলে ৰাতিপুৱা। এতিয়া নাই বাৰু অলপ মানে ওলাইছে আৰু। ৰাতিপুৱা সময়ত পৰি আছিলে বৰষুণটো।
অ- অ -অ তেন্তে অকমান তেতিয়া।
হেল্ল'।
শুনি আছো কোৱা।
মানে তুমি এতিয়া চাই হে কৰি আছ যে চোৱা নহ'লে।
অ, তাকে মই এতিয়া অকণ লাগোগে বাৰু। পিছত হেৰি কৰিম দিয়া টাইম বেললে আকৌ ফোন কৰিম কথা পাতিম হা।
অ, দিয়া হ'ব দিয়া। অ।